হেল্ল' অহ শুনিছানে?
হেল্ল'
হেল্ল' শুনিছা নে মোক? স্পষ্ট শুনিছ? অ অ ঠিক আছে দে। কি কৰিছ?
মই আছো এনে, তই?
মই আছো এনে। এ তই বাৰু কিবা নৃত্য কৰিছিলি ন?
অ মই সত্ৰীয়া নৃত্য কৰো।
অ কেনেকুৱা হয়নো?
সত্ৰীয়া নৃত্যটো হল আমাৰ অসমৰ প্ৰাচীন শাস্ত্ৰীয় নৃত্য। এই নৃত্যত আমাৰ শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল।
তোৰ মাতটো অলপ ভাঙি ভাঙি আহিছে হেল্ল। '
হেল্ল'
অ টো মাতটো অলপ ভাঙি ভাঙি আহিছে আই থিংক নেটৰ্ক প্ৰব্লেম হয় নেকি?
অ হ'ব পাৰে হেল্ল'
অ অ এতিয়া ক।
অ আমাৰ সত্ৰীয়া নৃত্যটো শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল।
অহ।
আৰু শংকৰ এইটো আচলতে এটা শাস্ত্ৰীয় নৃত্য হয়।
অহ
আৰু আমাৰ অসমত সত্ৰীয়া নৃত্যটো চলে শংকৰদেৱৰ কাৰনে বিশেষকে।
অ অ
আৰু বিশেষকে বৈষ্ণৱ ধৰ্মৰ এইটো প্ৰচাৰিত নৃত্য হয়।
অ
উম
এনেই এনে তেনেকুৱা যিহেতু তই কলি ত শাস্ত্ৰ হেল্ল'
হেল্ল' হেল্ল'
তোৰ ভইচটো ইকো হৈ আছে তই ইয়ৰ
ফোন লৈ আছনেকি, নাই নাই মই ইয়ৰফোন নাই লোৱা।
ভইচটো কিয় বা ইকো হৈ আছে হেল্ল'।
হেল্ল'
হা হা শুনিছনে? অ ত তোৰ শ নৃত্য বুলি যে কলি সেনেকুৱাতো বিভিন্ন আমাৰ ইয়াতেতো বিভিন্ন দেশ বিভিন্ন নৃত্য আছে অ চ' তই এইটোৱে কিয় ল'লি।
মোৰ সৰুৰ পৰা মানে অসমৰ যিহেতু আমাৰ শাস্ত্ৰীয় নৃত্যতটো আছে। ফাৰ্ষ্টতে মই ভাৰ মানে ভাৰতনাট্যমটো লৈছিলো কিন্তু ভাৰত নাট্যমত মোৰ অলপ শিক্ষাটো অলপ ৰৈ গ'ল মানে ঘৰৰ পৰিৱেশটোৰ কাৰণে ত তাৰপিছত মোৰ স্কুলত আছিলে স্কুলত সত্ৰীয়া নৃত্য থকা কাৰণে মই সৰু ক্লা- শ্ৰেণী দ্বিতীয়ৰ পৰা কমেও এতিয়ালৈকে মোৰ সত ন নৃত্যয়টো কমপ্লিট হৈছে
ঠিকে ঠিকে এনে তই কি ভাব হব যে বাচ্ছাবোৰে কৰিব লাগে ন
পাৰে সত্ৰীয়া নৃত্য আচলতে আ তিনি বছৰৰ পৰাই ষ্টাৰ্ট দিয়ে বহুত সৰুৰ পৰাই কৰা যায় তেতিয়া বহুত খিনি সুবিধা পোৱা যায় এতিয়া যেনেক আমাৰ গুৰু বৰ্তমান যতীন গোস্বামী ছাৰে আহ পদ্মশ্ৰী ভূষণ ভূষণ বঁটাও পালে ত' তেনেকে বহুত গুৰু আছে গুৰুৰ আনডাৰত ভাল ভাল গুৰুৰ আনডাৰত যদি কৰা যায় তেতিয়াাহ'লে বহুতখিনি ভাল হ'ব পাৰে
অ ভালেই চোন এনে তই কিবা শিকাও নেকি কাৰোবাক
মই শিকাও যদি মোক মাতে তেতিয়াাহলে মই গৈ গৈ শিকাও বহুত তেনেকে ষ্টুডেণ্টক মই শিকাইছো সত্ৰীয়াটোৱে
অ এনে মই সত্ৰীয়া বহুতক কৰা দেখো মানে মইতো কেতিয়াও কৰি পোৱা নাই দেখি ভাল লাগে মানে অ অ এনেই দেখি ভাল লাগে কিবা
মানে কিবা কাহিনী কোৱা যেন লাগে মানুহ আমাৰ শংকৰদেৱ মেইন কাহিনীবোৰ হৈছে আমাৰ ভগৱান কৃষ্ণৰ ওপৰত ত কৃষ্ণৰ গোটেই খিনি লীলা আমাৰ সত্ৰীয়া নৃত্যৰ দ্বাৰাই বুজোৱা যায় যেনেকে সৰুৰ মানে শিশু লীলাটোৰ পৰা মহাভাৰতলৈকে যিমান খিনি আছে কালিয় দমন আ মাখন চোৰ গোটেইখিনি আমাৰ সত্ৰীয়া নৃত্যত কৰা যায়
অ অ ভালেই চোন এনেই কিবা গ্ৰেড বা কিবা থাকে ন
থাকে তাৰেও বহুত অ মানে পৰীক্ষা থাকে অ সত্ৰ নতৰ পৰ শিক্ষাবিলাকো বহুত প্ৰথমা দ্বিতীয় তৃতীয়া গুণিনলৈকে থাকে তাৰ পিছতো যদি যদি কোনোবাই উচ্চ শিক্ষাৰ বাবে যাব খোজে বাহিৰত এইটো আছে আমাৰ অসমত বুলি নহয় বাহিৰতো আছে আমাৰ যেনেকে বাকী আমাৰ সত্ৰীয়া নৃত্যতো আছে
আৰু বিগ্ৰেড বুলি আছে যিটো টো সত্ৰীয়া বা আন নৃত্য বা গানৰো থাকে কিন্তু আমাৰ সত্ৰীয়াৰো আছে বিগু গ্ৰেড আছে আৰু বিভিন্ন ধৰণৰ এতিয়া স্কলাৰশিপবোৰো আছে ত' বহুত সুবিধাই আছে বিশেষকে এইটো দূৰদৰ্শনত হয় যিটো আমাৰ গ্ৰেডৰ হয়
অ' অ' ঠিকে এনে হেৰি
কয় সতাটো কৰিলে মনোযোগৰো কিবা এটা আ বাঢ়ে ন আমি যেতিয়া ফ কৰা আমাৰ সত্ৰত সত্ৰীয়া নৃত্যটো শিকোৱা হয়
উম।
উম আগতে এতিয়াতো স্কুল বিলাকত কৰা যায় কিন্তু আচলমতে সত্ৰীয়াটো বালিচৰৰ ওপৰতহে কৰা যায় তেতিয়া গাৰ বা মানে সুস্থিৰটো বাঢ়ে গাৰ অংগী ভংগী বিলাক বা বাঢ়ে। তেওঁ সঠিক হয় গোটেইখিনি
অ অ ঠিকে এনে তই যে কলি তই যে মাতিলে শিকাও ত সেই শিকাই কেনেকুৱা লাগে?
ভাল লাগে নতুন এটা নিজৰ অভিজ্ঞতাও হয় নিজে শিকাও হয় বুত খিন হয় বহু গুৰুৰ মানে অলপ শিকোৱা ধৰণ বেলেগ বেলেগ ত' তেনেকুৱা মানে যিবিলাক শিক্ষাৰ্থীক মই শিকাও কিছুমান বেলেগ বেলেগ গুৰুৰ পৰা আহে তে তেওঁলোকৰ অংশী ভংগী বিলাক বেলেগ ত সেই হিচাপত মইও শিকিবলৈ পাও ত' ভাল লাগে।
অ অ ভালে এনে অ পঢ়াৰ লগত সত্ৰীয়াটো কৰিব পাৰি ন?
মানে এক উ নাই নাই একপত নহয় সেইটো পঢ়াত হেল্ল
হা হ ক
পঢ়াটো আৰু এইটো এটা নিজৰ মানে সে হবি বুলি ক'ব পাৰি।
অৱ অৱ।
সত্ৰীয়াটোৰ লগত পঢ়া এনেকে একো নাহে সবে নিজৰ নিজৰ খিনি নিজে সঠিকভাৱে কৰিলে দুয়টাই আগবঢ়াই লৈ যাব পাৰে।
অৱ, বুজিছো। থিকেই ঠিকে মানে মোৰ হিচাপতো যাৰ ইন্টাৰেষ্ট আছে সিহঁতে কৰিব লাগে লাগে ন।
হম। হয় কিছুমানত অকল সত্ৰীয়া বুলি নহয় আমাৰ বহুত নাচ আছে যেনেকে আমাৰ আমাৰ অসমৰ বিহু ভাৰত নট্যমো আছে ভাৰত নট্যমো টো যদিও বাহিৰ বাহিৰৰ তথাপি আমাৰ ইয়াতে বহুত স্কুলত শিকোৱা যায়। ত' তেনেকে বাকী জনগোষ্ঠী বিলাকৰ কাৰ্বি বৰ বড়ো, মিচিং বহুত আছে কিছু যাৰ যি শিকিব মন কিছুমানে মডাৰ্ণ শিকি ভাল পায়। তেনেকে কিছু মানে অ খেলৰ ক্ষেত্ৰতো বেডমিন্টন এনেকে ব বহুত খিনি আছে ত' যাৰ যি মন তেনেকে শিকিব পাৰে।
নাই নাই ঠিকে কৈছ যাৰ যি মন যাৰ যোনটো ইন্টেৰেষ্ট সেইটো শিকাটো দৰকাৰ দৰকাৰী এই হয়। মানে পঢ়াৰ বাহিৰেও এইটো থাকিলে ভালে হয়।
হয় আজিকালিতো পঢ়াৰ বিষয়ে বাহিৰে বাকী খিনিতো বিচাৰেই প্ৰতিটো পৰীক্ষাত ওপৰত যাব লাগিলে বাকী খিনিও বিচাৰে
বাকীখিনি থাকিলেটো এটা ক্ষেত্ৰত ভালো হয় যদি কোনোবাই ইমান পঢ়াত বিশেষ ভাল নহয়।
হয় সেইটো লাইনত আগবাঢ়ি যাব পাৰে।
হয় আৰু আজিকালি পঢ়াৰ পঢ়াৰ থ্ৰুদি যোৱাতকে বেলেগ বস্তুদি যদি আগবাঢ়ি যাব পাৰে এটা শিক ছাত্ৰ ছাত্ৰ্ৰী তেতিয়া বেছি ভালহে হয় যেন মই ভাবো।
হয়।
উম, এনে হেৰি কি কয় তোৰ আৰু কোনোবা বেলেগে সত্ৰিয় শিকে নে -নে তই অকলে শিক?
মোৰ ঘৰত মই অকলে শিকো আৰু মোৰ ভন্টিয়ে তাই গানত শিক কে এতিয়া বৰ্তমান তাই যিহেতু ক্লাছ টেন ত' তাই অলপ মানে বাদ দিছে। কিন্তু মই কণ্টিনিউ মানে কৰি আছোঁ।
অ, ঠিকে এনে তই কি গ্ৰেড হয়?
মই মোৰ কম হে খতম হৈ গ'ল।
অ, আচ্ছা অ', অ', অ', ঠিকে এনে পিছলে অ, সত্ৰিয়াৰ থুৰইদি তই মানে বেলেগ নিজৰ সেয়া গ কৰি ল'ব পাৰিবি ন'?
হয় পাৰিম যদি মই একো সংস্থাপন নাপাওঁ তেতিয়াহ'লে মই নিজৰচ স্কুল এখন খুলি মই শিক্ষা দিব পাৰিম বেলেগক।
অ, ভালেই চোন এইটো বস্তু।
উম,
আৰু হেৰি আৰু বাক কি এনে কিবা কৰবাত ফাংচন-চাংচন কৰি পাইছ নে?
অ, মই পাইছো মই কলাগুৰু বিষ্ণুপ সেয়া শংকৰদেৱ বৰ সলা ক্ষেত্ৰত আমাৰ যিখন কলাক্ষেত্ৰ আছে শংকৰদেৱ কলাক্ষেত্ৰ তাত তাতে পাইছো মাধৱ দেৱ কলাক্ষেত্ৰতো পাইছো আৰু সংগীত সত্ৰ যিটো আমাৰ সত্ৰিয়াৰ অ মানে অফিচ বুলি ক'ব পাৰি মেন এটা অফিচ হয়। সেই সংগীত সত্ৰতো মই কৰি পাইছো। তেনেকে মই আহ। অ', বহুত জাগাতে কৰা বুলি ক'ব পাৰি বিভিন্ন ধৰণৰ ষ্টেজতো কৰিছো।
অ'। আৰু তাতে কৰি মানে সেই ফিলিং টো কেনেকুৱা কেনেকুৱা লাগিছে?
বহুত ভাল লাগে। কাৰণ বহুত মানুহে সত্ৰীয়া চাই ভাল পায় আৰু কাহিনী বিলাক বুজি ভাল পায়।
উম, হম-হম।
কোনোবাই যদি নাজানেও সেই কাহিনীৰ থ্ৰুৱে থ্ৰেদি মানে কাহিনীৰ সম্পূৰ্ণ যেতিয়া চোৱা যায় চব মানুহে বুজি পাই যে কোনটো কাহিনী কিয় কৈছে কেনেকে কৈছে আৰু ভগৱানৰ যিহেতু আমাৰ হয় গোটেইখিনি ভগৱানৰ ওপৰতে হয়। কৃষ্ণৰ ওপৰতে হয় গোটেই কৃষ্ণৰ লীলাবোৰৰ ওপৰতে হয় ত গোটবিলাক মানুহে বুজি বুজি পায় সহজ বুজিবলে আচলতে বিশেষকে সহজ হয়।
অ', সেটো হয় বাৰু সেইটো বুজিছো এনে অ', এই যে কৰিছিলি যে ত' বহুত মানুহ এনেকুৱা থাকে ন বহুতে মাজত এৰি দিয়ে সিহঁতে পিছলে আকৌ আহিব পাৰে নে নোৱাৰে নে কি হয় মানে?
মানে যিবোৰে শিকে?
অ', অ'।
হয় পাৰে কিছুমানৰ হয়তো মানে অ', পঢ়াৰৰ ক্ষেত্ৰত হওক বা বা বাহিৰত যাবলৈ এৰিলে উচ্চ শিক্ষাৰ বাবে কিছুমানে এৰিব লগাও হয়। কিন্তু আমাৰ সত্ৰাত এইটো নাই যোনে এৰি দিয়ে তথাপি তাৰ পৰা আকৌ নতুনকে ষ্টাৰ্ট দিব পাৰে। যদি যাৰ মন এৰা বুলি একো কথা নাই আকৌ ষ্টাৰত দিব পাৰে। এতিয়া এই মানে আমাৰ বয়সৰ একো লিমিট নাই।
অ', অ'।
এতিয়া সৰু বিলাকেও শিকে যিবোৰে কমপ্লিট কৰিম বুলি ভাবে সেইবোৰে কৰিব আৰু তথাপি কিছুমানে কিছুমানৰ এনেকুৱা থাকে ন যে শিকিব মন সৰু কালতে শিকিব নোৱাৰিলো
অ'।
ডাঙৰ হৈও শিকে বয়সস্থ মানুহেও শিকে।
অ', অ' ঠিকে ঠিকে দে, দে, দে পিছত কথা পাতিম দে।
অ', ঠিক আছে।
উম।